হেল্ল' অ নিখিল খবৰ পাতি ভালনে
হেল্ল' তোমাৰ ভইচটো বহুত কম কে আহিছে
অঁ চৰি মানে মই এতিয়া কি হয় এনেকাই মানে কল কৰিছোঁ কালি পাৰ মই মানে কি কয় এতিয়া ভইচটো এতিয়া অকণ এডজাষ্ট কৰিব লাগিব তুমি।
এৰা বহুত কমকে আহিছে চোন।
এই নহ'ব নেকি আৰু
হ'ব মানে ইমান কমকে আহিছে ফনটো চলোৱা না
ফোনটো ওচৰলৈ আনিছে অকণমান ত মাতটো নাহে তেতিয়াহ'লে অকণমানে মই
অঁ অঁ
এতিয়া ইতিয়া আছে নাই বাৰু
না না বহুত কমক আহছে একদম
এতিয়া আছে ঠিক আছে
আছে ঠিকে আছে
অঁ মানে মোৰ কথা গম পালোঁ মানে মাইকটোত মানে ফোনৰ তলফালে আছে আৰু মানে যোনটো তোমাৰ স্পীকাৰ আছে সেইটো ওপৰফালে আছে
অ অ উল্টা মানে
এতিয়া এনেকৈ ঠিক আছে ন অলপ
কমেই আহিছে বাৰু চলিব দিয়া। পিছে খবৰ খাতি কেনেকা? খবৰ খাতি মোৰো ভালেই বাৰু
অ কি কৰিছিলা এতিয়া তুমি
মই ইউটিউব চাই আছিলো তুমি
অ মইো এনেই আছিলো অকণ বহি মেলি এতিয়া
অ অ তোমাৰ ভইচটো বহুত লৌকে আহিছে একো নুশুনিছো সটো মানে এনেই মই চৰ্টছ বোৰ চাই আছিলো। চৰ্ট চাইছিলো
অ চৰ্ট চাই আছিলে কিহৰ ওপৰত
কিহৰ ওপৰতৰত মানে গেম চেমে আহি থাকে মই গেম খেলো যেতিয়া আৰু
গেম মানে কি ত মানে কি গেম খেলা একা
মই মোবাইল লিজেণ্ডচ খেলো তাৰ ওপতে ধৰা ৰিলবোৰ আহি থাকে মাজে মাজে ইউটউবৰ বোৰে মইো কেতিয়াবা ভাবো এনেকে মোৰ ইউটিউব চেনেল এটা খুলি লওঁ খুলি কিনে ধৰা এনেকে গেমাৰ বনি যাওঁ বুলি
এনেকৈ হয় বাৰু এইটো মোৰ এনেকৈ আগতে ভাবিছিলোঁ এনেকুৱা ইউটিউব চেনেল খোলা মান কি কয় বহুত এনেকুৱা ফাইদাও আছে না
সেইটোৱেই ফাইদা আছে।
এতিয়া যদি তোমাৰ চেনেলটো দেখা য মনটোক বহুত পইচা পাবা তুমি তাত
সেইটোৱে আজিকালিতো ইনষ্টাৰ পৰাও ধৰা আৰ্নিং কৰিব পাৰি মই ইনচটা পেজ এটা খুলিছিলোঁ। তাপা ভিউৱাজ ভালে মানে আহিছিলে। অ ইনপেৰেজাৰ বনিব পাৰি। মই তোমাৰ গেমৰ কাৰণে গেমৰ কাৰণে এটা খোলিছিলো ইনচটা চেনেল। ইনষ্টা পেজ এটা তাতে ভিডিঅ' বোৰ ভাইৰেল গৈছে। ছিলে তাৰ পিছত এটা মন নোযোৱা হ'ল কাৰণে নকৰা হলো বৰিং লগা হ'ল।
অ এইটো হয় বাৰু ইনিষ্টা মানে এইটো দিগদাৰ মানে। এটা সময়ত তোমাৰ ভিউজবোৰ অকণ ওপৰলৈ যায়। আকৌ বোলে লাহেকে আকৌ অকণ দেৰি পিছত কি মানে কেইদিনমান সময়ত আকৌ তোমাৰ এনেকা ভিউজ বোৰ কমি আহে এনেকা।
সেইটোয়ে একবাৰ নামি যোৱা পিছত মানে আৰু ধৰা কৰিব মন নোযোৱা হৈ যায়।
সেইটোৱে সেইটোৱে হেকাণে তুমি ইনষ্টাত ইমান ফকাছ কৰিবালে ইউিউব বেচি কৰিব লাগে। ইউটউবত মানে মানুহ বেছি থাকে ন অকণমান।
হয় বাৰু ইউটিউবত বেছি মানুহ থাকে ইউিউবত মানে তোমাৰ ধৰা আৰ্নিংটো ভাল হয়। আৰু একবাৰ যদি লাইভ ষ্ট্ৰিমটো খুলি যায় লাইভ ষ্টিমটো। খোলা পিছতো চিন্তাই নাই তেতিয়া চচস্ক্ৰাইবাৰো বহুত মানে ভালকে আহে আৰু।
সেইটোৱে সেইটোৱে মানে তোমাৰ ইনষ্টা যদি তুমি মনিটাইজ হয়। তোমাৰ বেছি খুব বেছি এনেকা এটা পাৰ ভিডিঅ'। তোমাৰ ভিউজ চাইপেলাই এনেককা পাৰ ওৱান থাউজেণ্ড ভিউজ এনেকা থ্ৰী পিজমানকৈ দিয়ে অকল। যদি তুমি ইনচপে কে আছিলে ইউটিউব চেনেল খোলা আৰু তোমাৰ যদি এনেকা মনিটাইজ হৈ যায় তুমি পাৰ ওৱান থাউজেণ্ড ভিউজ। তোমাৰ কিমান এনেকা টেন নে টুৱেণ্টি ৰুপিছকে‌ পায় এনেকা।
উম।
সেইকাৰণে অ ইউটিউবত ডলাৰ হিচাপে পায় সেইটো মানে এইটো বেছি অকণ- কণফাৰট হৈ যায় তেতিয়াহ'লে।
সেইটো তাতে ডলাৰ হিচাপে এতিয়াতো ডলাৰৰ ভেলিও বাঢ়িলে।
দলৰ ফেলি বাহিলে এইটো হয়।
এটা খুলিম ভাবিছোঁ খুলি লওঁ নেকি।
ইউটিউব এতিয়া তুমি খুলিব পাৰা তুমি ধৰা ঘৰত এনেহে আচা এতিয়া তুমি খুলিলে ভাল হ'ব। তে তোমাৰ পাৰ্থ পছিলে যোনটো টাইম এনেই থাকা তুমি সেইটো এনেকৈ ভিডিঅ বনাব পাৰিবা।
সেইটোয়ে ঘৰত বাৰু এনেই থাকো উ অলপ ধৰা এডিটিঙো জানো অলপ ভালে মানে।
উম এডিটিং জানিলে তোমাৰ ভালে হ'ব এনেকা মোৰ লগৰ এটা আছিলে সি কিবা এ গ্ৰাফিক না মানে মানুহ এটা বিছাই আহিছিল। তুমি যদি ভাল পোৱা মতে তোমাৰ নাম্বাৰ দিয়া নামটো দিয়া পেম্বৰ
গ্ৰাফিক ডিজাইন মানে গ্ৰাফিক ডিজন ইমান ন অলপ পাৰু কিন্তু এডিটং মই ভালে মানে পাৰোঁ।
এডিটিং নহয় তেতিয়া হ'লে সিউ চাগে এনেকা মই তাক কৈ চাব পাৰোঁ বাৰু কিবা এনেক যদি সি বিচাৰে বিচাৰে।
কৈছোৱা যদি সি মোক হায়াৰ কৰে মই তোমাৰ অলপ সৰুসুৰা কাম বোৰ কৰি দিব পাৰিম।
অ এতিয়া তোমাৰো ভাল হ'ব তোমাৰনে চাই টৈডিং হৈ থাকিব তোমাৰ।
অ মোৰ চাইড টেৰ্নিং হৈ থাকিব আৰু ধৰা। মোৰ স্স্কিল টো ইম্প্ৰুভ হয় স্কিল ইম্ৰভ হ'লে ধৰা ভালকে এডিত কৰিব পাৰিম।
সেইটো সেইটো এতিয়া তোমাৰ কলেজ কি হ'ল এতিয়া কলেজ হৈ আছে ন।
কলেজ নাই হোৱা।
কল মই এতিয়া এনেই আৰু মোৰ কি কয়। এতিয়া এনে বহি আছিলোঁ মোৰ এতিয়া একজাম দি হৈ গ'ল নাই এতিয়াটো অকৌ এডমিচন চেছ এডমিচন হৈ আছে এতিয়া। কলেজ আমাৰ আগষ্টপা খুল খাব। এতিয়া এতিয়া এনেই অ আৰু এমপ্লইড হৈ বহি আছোঁ ঘৰতে।
অ অ গেম চেম খেলা নাই।
গেম চেম এতিয়া মই খেলি আছোঁ বাৰু এনেকা মই আজিকালি ম'ষ্টলি মই এনেকৈ আৰ পি জি গেমবোৰে খেলোঁ আৰু।
অ অ পি জি গেমবোৰ তুমিটো মবাইল লিজেণ্ড খেলিছিলা
মই মবাইলেঞ্চ খেলিছিলোঁ হয় বাৰু এতিয়া অকল এতিয়া মই অকণ টাইমৰ কাৰণে ব্ৰেক লৈ মানে সেই গেমটোৱ মানে মোক অকণমান বেছি ষ্টেচ মানে ষ্ট্ৰেছ দিছিলে সেইকাৰণে মই অকণ তাৰপৰা ব্ৰেক লৈছোঁ এতিয়া
অ অ তোমাৰ ইউটিউব চেনেল নাই
মোৰ ইউটিউব চেনেল এটা আছিলে আগতে মই তাত এনেকুৱা মই তাত মোবাইল ভিডিঅ' প'ষ্ট কৰিছিলোঁ বাৰু অকল তাত ইমান গুৰুত্ব নেদেখিলে সেইকাৰণে মই ভাবিলোঁ কি মই নকৰোঁ নেকি কেলে কি মই একো চাকচেছ নেদেখিলো তাত মানে মোৰ
এ বহুত লাগি থাকিব লাগে মানে তোমাৰ ধৰা এ অডিয়েঞ্চ খিনি আনিবলৈ টাইম লাগে ইনষ্টাতছে ইউটিউবত বুজিছা ন
ইউটিউবত টাই লাগ সেইটো সেইটো এটা দিগদাৰ অকল আমি টাইম দিবলৈ আমা আমাৰ ওচৰত টাইম হব লাগিব না
সেইটো হয় মানে পুৰা ফুল টাইম দিব লাগে আৰু ক'বলৈ প্ৰথম খিনিত তাৰপিছত এনে ধৰা এক বা গ্ৰ' হৈ যোৱাৰ পিছত তোমাৰ মাহত দুই তিনিটা ভিডিঅ' দিলেও আপলোড মানে আপলোড কৰিলেও তোমাৰ ধৰা প্ৰব্লেম নহয়
সেইটোৱে এই কি আছিলে মই কেইটামান এনেই মাইনড কাপ ভিডিঅ' চাওঁ সেঁতে মানে এই মানুহবোৰে মাহত খুব বেছি দুবাৰ তিনিবাৰ প'ষ্ট কৰে দেই
উম
তাৰ যোনটো ভিডিঅ' হয় তাৰ লেংটো মানে খুব বেছি এনে এণ্টা দুঘণ্টা থাকে মানে ভাবা চোন যদি তুমি পাৰ ওৱান থাউজেণ্ড এনেকা ত সহঁতেত গৈছিলে ছয় সাত লাখ ভি পাই যায়
উ সেইটো বহুত পাব তেতিয়া
সেইটোৱে ন সেনেকুৱা গেমিং চ যদি তোমাৰ হে কি কৈছিলা নহয় যদি গেমিং চানেলত যদি তোমাৰ এনেকা যদি মনিটাইজ হৈ যায় তোমাৰ এনে যদি ভালেমান ভিউজ আহে তুমি বহুত প্ৰফিট কৰিব পাৰা তাৰ পৰা এনেকা
উম পাৰি পাৰি উম তাকে ভাবিছো মই লাইভ কৰিম বুলি ভাবিছো লাইভ গেম খেলিবোৰ যে
অ লাইফ খেলিব পৰা তুমি লাইফ তে তুমি অকন এনেকুৱা যোনটো গেম এয়া অকণ ট্ৰেডিং তু সেইটো লাইফ কৰিব পাৰা এতিয়া মানুহে চাই ভাল পাব না আৰু যদি মানুহে তোমাৰ গেম বিলাক ভাল দেখে তোমাৰ এনেকা স্পীডটো অ বেছি হাই দেখে তেতিয়া তোমাক ডনেট ডনেটো কৰিব পাৰে পইছা
অ কিছুমানে ডনেশ্যনো কৰে ন
অঁ কিছুমান এনেকুৱা ভাল মানুহ ডনেটো কৰি দিয়ে কেতিয়াবা কেতিয়াবা কেতিয়াবা এনেকা চেলেঞ্জ আহে তোমাৰ কি ইমান কিলছ কৰা নে ইমান দেৰি চাৰৰ্ভাইভ কৰা তোমাক এতিয়া এনেুৱা এক্সট্ৰা পইচা দিব
সেইটো হয় বাৰু মই মাজতে তোমাৰ বি জি এমৰ ইউটিউব চেনেল এটাও খুলিছিলো তাতে তোমাৰ ধৰা সেতে কয় কমেন্ট দিয়ে ধৰা এ পঁচিছটা কিলকৰ মই তোক ওৱান থাউজেণ্ড ৰুপিচ দিম বা ফাইভ হাড্ৰেড দিম কমেণ্ট দিয়ে
এনেকুৱা চেলেঞ্জছ পালে ভাল লাগে বাৰু মনটো দে যেনেকে তেতিয়া আমাক অকন আমাৰ লিমিট পোষ্ট কৰা হয় যে
নিজৰ স্কীলবোৰো ইম্প্ৰুভ হয়
সেইটোয়ে আমি তেনেকে লাগে কি আমি এনে খেলি থকা নাই কিবা আমি কামো কৰিছো
অ আৰ্ণ কৰিছো তেনেকা অডিয়েঞ্চ বোৰ ভাল আৰু কিছুমান অডিয়েঞ্চ আছে ই খেলিব নাজানে ৰিমোভ
সেইবোৰ এনেকা তোমাৰ এতিয়া এনেকা অডিয়েঞ্জ চব চবত থাকিব তোমাৰ এনেকে ভাগ থাকিব না সদায় কিবা একেটা সদায় টো ভাল ভাল নোপোৱা তুমি
সেইটোৱে ছ'চিয়েল মিডিয়াৰ ডাক্ চিষ্টেম এইটো
ছচিয়েল মিডিয়া ড্ৰাগ চিটেম এতিয়া তুমি কি কৰিম বুলি ভাবিছা।
ইউটিউব চেনেলটোই খুলিম ভাবি আছো মানে।
ইউটিউ চেনেল যদি খো'লা কবা মোক শেয়াৰ ক মই ছাব্ক্ৰাই কৰিম তেতি তোমাৰ চেনেলটো।
হ'ব তুমি তোমাৰ যিমান লগৰ আছে সিহঁতকো কৈ দিবা।
অঁ মই তুমি কিন্ত মই শ্বেয়াৰ কৰি দিম ধুনীয়াকৈ তোমাৰ দুটামান ছাবস্ক্ৰাইব বঢ়াই দিম দন ৱাৰি।
আমাৰ লগত তুমি তেতিয়া ধৰা ভাইৰেল লৈ যাবা।
অঁ হ'ব দিয়া তেয়া ঠিক আছে।
তোমাৰ একাউণ্টত মই মেনশ্বন কৰি দিম তেতিয়া অ তোমাৰালেও চাব ভিডি ভিডিঅ' খিনি
হয় বাৰু এতিয়া অকল মোৰ এতিয়া মানে যি মানে মোৰ ফেমি কণ্ডিশ্যন হৈছে অলপ মোৰ এনেকৈ গেম চেম ৰেকৰ্ড কৰা অকণ দিগদাৰ হ'ব নেকি মোৰ কাৰণে।
দিগদাৰ হব নেকি?
অঁ মান মই এতিয়া একো প্ৰাইভেট ৰুম না থ এক এনেক বেকগ্ৰউণ্ড বহুতি থাকিব পাৰে সেইকাৰণ মানুহে ভালে পাব পাৰে ন লাই কৰি থাকে।
সেইটো বাৰু একো নাই চলি যাব লাগে।
চলিব লাগে এতিয়া মানুহবোৰৰতে প্ৰচপেকটিৰ ওপৰত কথা কেনেকুৱা আছে ছাৰ এতিয়া।
সেইটোৱে বহুতে মানে ধৰা চাপোৰ্ট কৰে আৰু কিছুমানে চাপোৰ্ট কৰিব নিবিচাৰে যোনবিলাকে চাপোৰ্ট কৰে মানে সেইবোৰ বহুত ভাল থাকে বুজিছা বুত।
সেইটো হয় সিহতে যোনবোৰ চাপৰ্ট কৰে সিহতে এনে অনলাইনও ভাল লাগে ইণ্ডিয়াৰ লাইফত। ভাল লাগে অকল যোনবোৰ কি কয় যোনবোৰে ছাপৰ্ট নকৰে। পাৰে মানে কি কয় এতিয়া। আৰু
সেইটো বেয়া লাগে আৰু ধৰা
মনটোখন বেয়া লাগে অকল তেতিয়া হা হঁতে সিহতৰওপৰত কথা এতিয়া।
হয় বাৰু পিছে আজিকালিতো কেঞ্চাৰ বহুতেই বাঢ়ি গৈছে দেখিছাই।
অ ইনষ্টাগ্ৰামত বহুত ইনফুৱেঞ্চ বাঢ়ি গৈছে বু হয় উম বেছিভাগ ছোৱালী ইনফুৱেঞ্চেছে বু ল'ৰা ইনফুৱেঞ্চে নাই বাৰু।
উম এটা সময়তো ব্লগাৰ বাঢ়িছিলে।
লগৰ বাঢ়িছিলে এটা সময় এটা সময়ত টিকটকম টিকটকো।
অ এটা সময় টিকটকাৰ বাঢ়িছিলে বাপৰে কিমান চোৱা সেইটোৱে ত বগ্লাৰ বনি বিনি লাভ আছে ন।
অঁ ব্লৰ ব্লিঙ বহুত‌ লাভ আছে এনেক কি ক তুমি এনেকুৱা তুমি তোমাৰ যোনটো এনে আণিং কৰিব পাৰিল তুমি ফুৰিব যাব পাৰি আৰু আকৌ আৰু আণিং কৰিব পাৰি ব্লগটো তাত ব্ল বনাই মিলাই।
সেইটো হয় এতিয়া ধৰা। ঘৰৰ কিছুমানে ঘৰৰ ব্লগিং কৰে ধৰা ডেইলি লাইফ
অ সেইটো হয় তোমাৰ লাইফত কি চলি আছে তুমি সেইটো শ্বেয়াৰ কৰিলে ত এটা ব্লগ এটা। এটা পাৰ্ট টাইম বনিগল
উম উম কোনটো ভাল ডেইলি লাইফটো ভাল নে সে ট্টেভেলিংটো ট্টেভেলিংটো বেছি ভাল ন চাগে।
ট্ৰেভেলিংটো বেছ ট্ৰেভেলিংটো বেছি ভাল তুমি যেতিয়া' তুমি এনেকুৱা গোটিই ৱৰ্লডত তুমি ডিফাৰেণ্ট ডিফাৰেণ্ট পাট দেখা নোপোৱা চাব পাৰা তুমি এনেকুৱা কি হয় হৈছে মানুহৰ চাই ভাল পাই এনেকুৱা তুমি বেছি বেছি ইউজ পা তাৰিত।
উম হয় বাৰু এতিয়া ধৰা বহুতে চাই ন এইটো কিছুমানে নেদেখা জিগাও দেখিব পাৰে।
সেই সেইটো হয় গতিকে আমাৰ যিমান গম পা আমাৰ মানে ইনষ্টাতকৈ বেছি মানুহে ইউটিউব ইউজ কৰে সেইকাৰণে মানে ইউটিউবত তুমি বেছি ইউজ কৰিব তোমাৰ চাঞ্চ থাকে এনেকা।
উম ব্লগচেনেল এটাও খুলিব পাৰি তেন্তে। কিন্তু ব্লগ চেনেল খুলিব হ'লে। তোমাৰ প্ৰথমতে এয়া লাগিব কেমেৰা এটা লাগিব।
তোমাক কেমেৰা লাগিব তুমি যদি ট্ৰেভেলিঙত দা তোমাক গ'প চপো লাগিব ইমান এগাল।
আকৌ তোমাৰ ঘুৰিবৰ কাৰণে এখন বাইক বা কাৰ লাগিব? এইৰি খৰচা কৰিব লাগিব ভালে মানে? কিন্তু সেনেকে পইচা আহিবও?
সেইটো হয় বাৰু দক সেইটো হয় পাৰিবনে আৰ্নিং কৰিবলৈও? সেইটো পইচা মেইন আৰু এ আজিকালি দিনৰত আৰু।
সেইটোৱে চবে পইচটোৱে চিন্তা কৰে অকে হব দিয়া ম। তোমাক পিছ কৰিম দেনে বাই বাই?
বাই বাই।